হেল্ল' হেল্ল'
অ শুনিছানে
অ এতিয়া শুনিছো
নেটৱৰ্কৰ প্ৰব্লেম হব
অ অ কি কৰি আছা
এয়া এনেই আছো
অ খোৱা বোৱা কৰিলা এ বহি আছো অ বাকী মা হতৰ ভা মই ৰুমতে
অ অ
বাকী মা হঁতৰ ভাল
ভাল ভাল
অ ভণ্টিহতৰ
উম ভালেই
অ ভন্তিহেতে কিহত পালাগে
এবাৰ বি এ ফিফ ছেম
অ অ বাকী কিবা কৰি আছা নেকি এতিয়া তুমি
নাই নাই এনেই মই ধেমাজি এনে ফুৰিবলৈ আহিছিলো
অঁ তোমালোকৰেহে দিন আৰু দিয়া।
উমঁ কেলে?
কৰিব পাৰিছা ঘূৰিব পাৰিছা।
অঁ এ নহয় লগৰ এজনীয়ে মাতি আছিলে। বন্ধতে সেইকাৰণে গুচি আহিলো কলেজো এতিয়া বন্ধ হৈ আছে যে।
অঁ!
সেইকাৰণে তাপা তুমি ঘৰতে আছানে?
মই ঘৰত নাই মই মাজুলীত আছোঁ।
মাজুলি কিবা কৰি আছা?
অঁ!
অঁ কি কৰি আছে?
সৰু সোৱাকৈ আৰু আগৰ নিচিনাকে।
অঁ অঁ!
কাম বন।
উমঁ!
ঘৰত থাকিনো কি কৰিম অঁ মই পৰহি-
পৰখি।
উমঁ!
অঁ বেছি দিন হোৱা নাই।
নাই নাই।
উমঁ বাকী মা হঁতৰ ভাল?
ভালে ভালে।
অঁ অঁ! উমঁ!
ভাওনা চাওনা ক'ৰবাত চোৱা নাই নে?
ভাওনা-
উমঁ!
ভাওনা বহুত দিন হ'ল চোৱাই নাই।
কেলে চাব লাগে আক।
চাবতো লাগে-
মই মাতিম বুলি ভাবিছিলো বাৰু মোৰ ভাও না আছিলে মই নিজে লৈছিলো বাৰু নাম্বাৰে নাই নহয় আক।
ক'ত হৈছিলে?
এই আমাৰ ঘৰৰ ওচৰত আছিলে দুখন তাৰপিছত- উমঁ তাৰপিছত গোলাঘাটত আছিলে তিনিখন।
অঁ!
তাৰপিছত শিৱসাগৰত মাৰিলোঁ এখন। তাৰপাছতে আমাৰ আকৌ ৰঙা মাটি বুলি কয় তাঁত মাৰিলো এখন।
অঁ!
এ কেইবাখনো কৰিলো। নাম্বাৰে নাই এ তাত- ভাগৱত পাতিলে ভাগৱতত বোলো ফোন কৰিম বুলি ভাবিলো দুইটাকে বোলো মাতিম বোলো আৰু।
অঁ-
অঁ মানুহৰ নাম্বাৰ চাম্বাৰ নাই আৰুয়া ফোন কৰিবলৈ মই বোলো বাদ দিলো আৰু।
অঁ অঁ এ বহুত দিন মানে কন্টেক্ট নাথাকা।
উমঁ মই আগৰ চিমটোত মই ফোন মাৰিছোঁ ফোন লাগা নাই।
অঁ অঁ মোৰ বাৰু একে মই একে বাৰতে আছো।
অ
এইটো বাৰু একেই আছে ইটো নাম্বাৰত মাৰিছো ইটো এই ইয়াৰ নাম্বাৰ।
অ
হেল্ল' ইয়াৰ নম্বৰত ফোন মাৰিলে ফোন নালাগে তাৰপিছত মই বেলেগৰ পৰাহে লৈছো নাম্বাৰ।
অ অ
অ মই বেলেগৰ পৰা ল'লো আক নাম্বাৰটো।
উম, উম
বাকী এতিয়া কোন কোন আছে আৰু,
মই আৰু লগৰজনী
অ লগতে মাহঁতৰ ভাল? অ লগৰজনীয়ে কি কৰি আছে?
তাই মাংস বনাই আছে আজি কোনোবা আহিব সিহঁতৰ।
অ
তাৰপা ভাত বনাই থবলৈ কৈছে ভাত বনাই আছে।
অ ছাগলী নে কি?
ছাগলী নহয় মানে ছাগলী নোখোৱা মানুহ আছে যে সেইকাৰণে ব্ৰইলাৰকে আনিবলৈ দিলে।
উম ঠিকেই আছে। খানাটো হ'ব ধুনীয়াকে আমি যাওঁ নেকি? আমি যাওঁ নেকি খানা খাবলে?
উম আহিব পাৰা।
আকৌ লগৰজনীয়ে খেদিলে
নেখেদে কেলে খেদিব মানুহ আহিলে খেদে নেকি মানুহে।
নাই ক'ব পাৰে নহয় নাই তোমাক মতা নাছিলো নহয় বুলি কব পাৰে নহয় আকৌ।
নকয়
অ
তেনেকুৱা নহয়। দূৰ হয় বাৰু মাজুলীৰ পৰা ইয়াৰ পা দুঘন্টামান লাগিব চাগে।
উম
ধেমাজিলে।
লাগিব অ,
উম, তুমি কিহত আহিলা ঘৰৰ পৰা?
মই তোমাৰ আহোতে গাড়ীত আহিলোঁ, তাৰপৰা এইফালে ফেৰী।
অ
এ পালোঁহি আৰু তাৰপিছত ঘাটৰ পৰা আ লগত আছে এজন লগৰ এজন।
উম, উম।
আমি দুজনেই আছোঁ এতিয়া।
অহ, অহ
আৰু আহিব বাৰু এইকেইদিনতে। উম, অহা কথা আছে কণ্টেক্ট কৰি আছো।
উম।
তাকে কি হয় চাওঁ। আহিম বুলিটো বাৰু কৈছে বা বৰ্তমান।
বাকী সেইফালে নো?
বতৰ বৰষুণ যাবই পৰা নাই এইয়া। বৰষুণ চিপ চিপাই আছ অনবৰত, হেল্ল'
বৰষুণ দিছে?
বৰষুণ চিপ-চিপাই আছে। অ', বৰষুণবোৰ চিপ-চিপাই আছে এইফালে বোলো।
অ', ৰাতিপুৱা।
তহঁতৰ পিনে ৰ'দ নে? অহ
দিছিলে ৰা ৰাতিপুৱা, তাৰপা এতিয়া ৰ'দতো নাই বাৰু এতিয়া বতৰটো ডাৱৰীয়া চাগে বতৰটো ডাৱৰীয়া।
অহ, এইফালেটো বৰষুণ দিয়ে আছে এৰি‌য়ে দিয়া নাই।
অ'
এতিয়া অকণমান এৰিছে।
বতৰতো বৰষুণ অহা নিচিনা লাগিছে বাৰু। ৰাতিপুৱা আকৌ ৰ'দ দিছিলে।
এইবাৰ কি হ'ব নাজানো আৰু বতৰে কি ৰূপ দখুৱায়। পানীৰ লগত, পানীটো ডাঙৰ হ'ব যেন লাগিছে।
উম
জেগাই জেগাইটো হৈয়ে আছে ন' ডাঙৰ।
উম
ঘৰ-দুৱাৰ বোৰতো ভাঙি কৰি চফাই দিছে জেগাই জেগাই।
উম, আহিব এতিয়া বাৰিষা নহয় জানোঁ।
তোমালোকৰ ফালে পানী হয় নাই?
হয় ইমান নহয়, মানে নোসোমায়।
অ'
আমাৰ ৰাস্তাই নাপায়।
অ'
কিন্তু
মানে পথাৰে পথাৰে।
পথাৰত আহে, আগফালে নদী আছে নদী আহে।
অ'
হ'লেও ৰাস্তাত নুঠে বাৰু।
আমাৰতো ঘৰৰ ভিতৰত সোমাই যায় বুলি ক'লেও বেয়া নহয়।
ঘৰৰ ভিতৰত?
উম, এইবাৰ সোমাব নোৱাৰে কাৰণ এইবাৰ ওখ হৈ গ'ল।
বস্তু বস্তুবিলাক চাগে বহুত নষ্ট হয় নহয়।
উম
উম
এতিয়া বাৰু ভেটি ওখ হ'ল, ৰাস্তাও ওখ হ'ল।
উম
এতিয়া টেনশ্যন নাই আৰু।
উম
এতিয়া ভেটি ডুবিবলে হ'লে তোমাৰ ৰাস্তাত পানী এবুকু হ'ব লাগিব।
উম উম
মানে চোতালত তোমাৰ ঠাই নোপোৱা হ'ব আৰু তেতিয়া ভেটি ডুবিব হ'লে।
উম উম ইয়াত মানে ভিতৰত নেটৱৰ্ক নাপাই নেকি বাহিৰলৈ ওলাই অহাতহে নেটৱৰ্ক পাইছো।
উম
উম বাকী এতিয়া বান্দৰ নাই বাৰু দেই। আমাৰ ঘৰৰ ফালেও নাই বাৰু ওহো ঘৰ ফালেও
এইফালে বান্দৰ বান্দৰৰ উৎপাত।
উম
দেখি ভাল লাগে বান্দৰবোৰ বাৰু দেই।
উম
বহা মোচনটো খোৱা মোচনটো।
অহ
এতিয়া মুখা আগত এগাল বহি আছে অ।
বান্দৰ থাকিলে আৰু বস্তু নাথাকে বাৰিত।
উম এই মধুৰি এজোপা আছে মধুৰি জোপা পুৰা খাই আছে।
উম উম।
গোটেই গালে বহি লৈ।
উম উম
তালে কেতিয়া গ'লা তুমি
মই পৰহি আহিলো।
অ
মই ঢকুৱাখানাতহে আছো।
গম পাইছো বাৰু অ
উম উম ঢকুৱাখানাৰ পৰা তাৰপা ইয়ালে আহিবলে ছোৱালীজনী মানে লগৰ জনী মাতিলে আৰু
উম
গুচি আহিলো।
ঢকুৱাখনাৰ কোন জেগা
ঢকুৱাখনাৰ চেন্টাৰতে।
অ ঢকুৱাখানাৰ মই গৈ আহিছো বাৰু দেই অলপমান দিন আগতে এই তোমাৰ মই এটা ল'ৰা এটা লগত গৈছিলো ভাওনা আছিলে।
উম
মই ছাউণ্ড লৈ গৈছিলো।
অ অ
জাষ্ট তেতিয়া গৈছিলো বাৰু
উম
ঊম ছাণ্ডৰ তাৰ বৰ ভা ভাত পানী ৰাতিপুৱাটো খোৱা হ'ল।
বহুত ডাঙৰকে বৰষুণ দি আছে নেকি
অ ডাঙৰকে দিছিলে এতিয়া এৰিছে। অকমান অকমান এতিয়াও চিপ চিপাই আছে আৰু এৰিছে দিছে এৰিছে দিছে তেনেকে আছে মানে।
উম উম
তাৰ ভাওনা নুগুছেই আৰু ননস্তপ
উম মাজুলী আও ভাওনা থাকিবই
উম, এই সত্ৰত পাতিলে, এই ঘৰুৱাহী পাতিলে এই ক'বাত পাতিলে।
উম উম।
এতিয়া পৰ, কালি হৈ গৈছে এখন, দুখন কালি দু জেগাত।
অ'। অ' গৈছিলা নি চাবলৈ?
নাই যোৱা।
উম।
বৰষুণ, তাৰপিছত গাড়ী আকৌ তেল নাই নহয়।
উম।
গাড়ীটো তেলটো হব লাগিব ন, তেলটো হলো যাব পাৰি
উম উম।
উম।
বাকী এতিয়া ৰুমতে আছা?
উম উম, বৰষুণটো এ দিয়া নাই যে।
অ'।
বা এইবাৰ ভাৱনা নচনা হ'লে মাতিম বা ল'লে চাবলৈ ক'বলৈ।
অ'।
আমাৰ ঘৰতো
এইফালে বৰষুণ নাই দিয়া বুলি কৈছিলোঁ, বৰষুণ আহিছে। বৰষুণ অগমান অমান আহিছে, নাই বুলি কৈছিলোঁ।
উম।
আহিছে, বতৰৰ হেৰি কোননেও গম নাপায় নহয়, ধৰিব নোৱাৰি।
নাপায় অ'।
উম।
বা এবাৰ মাতিম বাৰু আমাৰ ফালে।
উম উ, বহুত দিন ভাওনা চোৱাই নাই। মানে ক'তোৱে চোৱা নাই।
অ'। আমাৰ ফালে দেখা নাই নে ন, আমাৰ ঘৰ।
না নাই হেফালো যোয়ই নাই।
উ, গোলাঘাটষ্টতো গৈ পোৱা নাই চাগে ইৱালৈকে। গোলাঘাট যোৱানে চাগে? গোলাঘাত, কোন জেগালে?
গোলাঘাত গৈছোঁ।
কোন জেগা?
গোলাঘাট এই ছাৰ এজনক বিয়া থাকোতে গৈছিলোঁ, মানে এনেকে ফুৰি পোৱা নাই আৰু।
জানিছ হেৰি, কোন কোন জেগা, সেইটো কৈছো?
জানোপাই জেগাখনৰ নাম কি বুলি কয়, মেৰাপানী নে কিবা এটা বুলি কয়।
মেৰাপানী, মেৰাপানী গৈছোঁ আমাৰফালে গলাঘাট ডিষ্ট্ৰিক্ পৰে, আমাৰ টাউনদম চা বেকৰ চাৰিআলটতে।
অ', অ'।
দেগা চালি পা অকণমান যাব লাগে।
উম।
লগৰজনি মাকহট নাই নেকি?
লগৰ জনিৰ মাক তাইয়ো এই ৰুমতে থাকে, তাই ধেমাজিতে পঢ়ি আছে, মইয়ো এই ন মানে পঢ়ি আছোঁ।
হাঁ অঁ। মানে ৰুমত আছা নেকি? হেল্ল। হেল্ল। অঁ। হেল্ল। হেল্ল। হেল্ল শুনা পাইছা? পাইছা শুনা? জে কো আহ আহ আহ।